অ শুনিছা।
অবাৰ শুনিছে।
হেল্ল'। অ শুনিছো সেই হয় দিয়া মানে। অ মানে মইো ময়ো শুনিছো মানে আমাৰ ওচৰৰ এগৰাকী আছে সদায় কয় মোৰ বাচ্ছাৰ এক্জাম আছে, একজাম আছে, মই বোলো। এই সৰু পোৱালিটোৰ যদি ডেইলি এক্জাম আৰু কি হ'ব আৰু। এইেই হয় দিয়া এইবিলাক। উম।
অহঁ।
উম মইতো কওঁৱেই মই মানে সিহঁতক মোক। আগতে কৈছো মই বোলো সৰু পোৱালিটোৰ যদি ইমান এক্জাম অলপ খেলিবও দিবি হয়নেে নহয় কোৱাচোন সেই। ক্লাছ ওৱান নে ক্লাছ টু। তাতে যদি এনেকাে এক্জাম এক্জাম এইটো বয়স হৈছে খেলাৰ বয় হয় নে নহয় তাৰমানে খেলিব চেলিব নালাগে। পঢ়িয়ে থাক আৰু অ। মই বোলো অ মই বোলেো এইটো বয়স খেলাৰ বয়স অলপ খেলিবও দিবি এতিয়া যদি নেখেলা আৰু ডাঙৰ হলেতো আৰু এক্জামেই হয় নহয়।
সেইটোৱে।
আৰু ইংলিছ মিডিয়ামত বেছি অলপ হয়নে! উম হয় দিয়া। পঢ়িব লাগে কিন্তু সেইব আৰু নিজৰো অলপ বাচ্ছাটোৰ বয়স। চাব লাগে হয় নে নহয়। তেনেকে আৰু হয় দিয়া।
সেইটোৱে।
গৰ হু হু আচলতে মানে তোমাৰ একজাম পঢ়িব লাগে কিন্তু মান কিন্তু সেইটো কিন্তু মাক দেউতাকে ভাবি লাগে মোৰ কিমান। মানে পাৰ্চেণ্টেজ লৈ ল'ৰা ছোৱালী। উত্তীৰ্ণ হল সেইটো নহয়, তুমি এটা মন কৰিছানে! উত্তীৰ্ণ পা ফাৰ্ষ্ট ফাৰ্ষ্ট। ডিভিজনত পাছ কৰাতেও তোমাৰ ভাল চাকৰি নাপাব পাৰে। কথাটো কৈছো সেইটো এ। নাপাব পাৰে ত সেইটো তোমাৰ মানে কি ভাল হোৱাতটো বিচাৰো কিন্তু এইটো নহয় যে ভাল নহ'লে যে একদম কান্দি কাটি মৰিব সেইটোও নহয় দিয়া। চোন হয় নে নহয় কাৰণ সেই চাকৰিটোত তোমাৰ এইটো নহয় বুজিলে বহুত হাই ফাই হ'ল বা ফাৰ্ষ্ট ডিভিজন পালে, ষ্টেণ্ড পাৰানি পাব সেইটো নহয় এইটো অলপ কপালৰো কথা অলপ তোমাৰ টেণ্টৰ ওপৰতো কথা কথা হয় নে নহয়? বাহিৰৰা টেলেণ্ট লাগিব উম আৰু আজিকালি তোমাৰ মানে অ পঢ়াৰ দিশটো অলপ চেঞ্জ হোৱাটো দৰ কাৰ প্ৰেকটিকেল তোমাৰ যিটো ঠিক কৈছে আমাৰ জেনেৰেল লাইনতটো মানে বহুত হেৰি নহয় মানে এতিয়া ধৰা আজিকালি এই আই যুগ বা তোমাৰ আজিকালি হৈছে তোমাৰ এই কম্পিটাৰ চম্পিউটাৰ এক্সট্ৰা মানে ধৰা হেৰি দিব লাগ ইলেকট্ৰিকে চিলেকট্ৰিক এক্সট্ৰা লানই দিব লাগে। হয় নে নহয় তেনেকে আৰু এক্সট্ৰা লাইন দ দিব লাগে কিন্তু জেনেল লনটো আজালি সিমান হেৰি নহয় আৰু সেই মানে যুগৰ লগত মিলাই দিব লাগে আৰু সেইটো তেনেকুৱা আৰু মইতো সৰু বাচ্ছা বিলাকক দেখি কৱে মই বোলো অলপ খেলা ধূলা কৰিব দিবা বাকী দেখা যাব ন কি হ'ব পিছত
অ আৰু এতিয়া মানে সিহঁতে নেখেলিলে একো ডেভেলপ মেনকে নহব ন তাহতৰ
ৰ এভেলেপ মন্ধ হয় নে নহয় কোৱাচোন মানে আজি বুদ্ধিটো বেছি দকাৰ পঢ়া পঢ়াৰ হেৰিত চাইও হয় নে নহয় বুদ্ধিটো বেছি টলেণ্টটো বেছি দৰকাৰ
অ
যেনেকে আমাক আগতে শিকাইছিলে নহয় তোমাৰ খেলা ধূলাৰ দ্বাৰা মানুহক শিক্ষা দিয়ে হয় নে নহয় কোৱাচোন এডুকেশ্যনত যে আছিলে। সেইটো কথা আৰু
সেইটোৱে
হম হুম হম আৰু বেছি কিতাপৰ মূৰত বহি থাকে থাকিলেও ল'ৰা ছোৱালী বেয়া হয় এ
বন অ সেই মানে সিহঁতে কি কম আৰু আজিকালি মানে ইমান সেয়া হৈ গৈছে হেক্টিক টাইপ হৈ গৈছে সিহঁতও বেচেৰাহতে মানে উপায় নাই আৰু
হয় দিয়া
মই কাণ
তুমিতো গ্ৰুপত নহয় ছিংগলকেহে পঢ়োৱা
মই চিংগল পঢ়া গ্ৰুপত শনিবাৰে থাকে গ্ৰুপ দুটা থাকে শনিবাৰ আৰুত ধৰক মঙ্গলবাৰ অ মঙগলবাৰ নহয় বুধবাৰ বুধবাৰে আৰু শনিবাৰে থাকে এ দুটা গ্ৰুপ হে বাকী মই চিংগল কে পঢ়া আৰু
অ চিমকেল কে পঢ়ালে মাক দেউতাক এনেকা কৰিবে ইমান খিনি তুমি সুবিধা দিছা কিছুমান গুৰুত্ব আজিকালিটো ল'ৰা ছোৱালীয়ে টিচাৰটো হেৰি নপঢ়াই মানে গ্ৰুপতহে পঢ়ায় চব
আহ
সেইহিচাবত তুমি সুবিধা দিছা ন
উম
তাৰপিছত
তথাপিও আৰু মাকৰে ত সিহঁতৰে মানেগালমান প্ৰব্লেম আৰু ক'ব গলে মোৰ যেনিবা প্ৰব্লেমে নাই আৰু
উম হম আৰু নহয় তুমি যদি সেইবিলাক আনি ঘৰত কৰি থকা নিজৰ পাৰ্চনেল লাইফতোক কেনেকে
সেইটোয়েতো কথা সিহঁতে বুজি নাপ- পাই সিহঁতৰ কথা হ'ল আমি তহঁতক গটালো যেনেকে কৰক পৰা ততে
সেইটো মাকৰ সেই দায়িত্ব ঘৰৰ সেইটো কথা আৰু
সেইটোয়েইতো
উম উ
সিহঁতে নপঢ়াই আৰু
তুমি মানে পাৰিলে হেৰি কৰিবা গ্ৰুপ কৰি ল'বা তেতিয়া বেছি লাভ হ'ব
নাই মানে কি জানা এই ধৰা হেৰিবোৰ নাহে ন মোৰ ঘৰ হ'ল পাহাৰত হা ত' পাহাৰত হলে পাহাৰত কোনে নাহিব নোখোজে সেইকা আৰু ধৰা চব বেক- বেলেগ যাম মই যেনেকে ধৰক অ উলোবাৰী যাওক ঘৰলো যাওক বা ৰূপনগৰ চব মানে এইবোৰ ধনি ঘৰৰে ল'ৰা ছোৱালী তাহতৰ মানে মাহঁত পৰা চিডিউল যিটো মই ৰূপনগৰৰ টিউশ্যন টোত যাওঁ তেওঁও মানে সি মানে কেনেকুৱা আহ ছটা পঞ্চাশত আহি পাই হা সি সাতটা বজাত সি মোৰ লগত বহে
অ
তা পঞ্চাশত সি বেডমিণ্টনৰ পৰা আহি পায় স্কুলৰ পৰা আহি পাই তিনটাত সি থ্ৰী থাৰ্ট এঅ চাৰে- তাত সি বেডমিন্টনৰ কাৰণে ওলাই যায় চাৰিটাৰ পৰা থাকে চাৰি তাৰ পৰা ছটা ছটা চাৰে ছটালৈকে থাকে আৰু সেই চাৰে ছটাত সি আহে আহি মই তহত দুদিন যাওঁক আৰু বাকী কেইদিন তাৰ। মেচৰ থাকে বাক। কি বেলেগ টউশন নয় তাত। মাই।
হু হু।
আচছাৰ। অসমীয়া মই যাওঁ। সেনেকুৱাকে থাকে থাকিলে মানে কিমান সিহঁতেও বিেচৰা মইনো কি ক'ম আৰু সি সদায় মানে আহি কিনেখন মেম। মোৰ। বহুত ভোক লাগিছে মোক কিবা খাব দিয়ক বোলে অকনমান মানে মোক টাইম দিয়ক। মানে সিয়াক মানে মোক ক আৰু তোমাৰ। কি মোক দেখা। কলে তোমাৰ ভোক লাগে নেকি ত সেইকাৰণে এই দুদিন লা দুদিন নহয় তাৰ মানে সি মানে খেলি। খেলি আহে যে খেলি আহে। ত পিছত মাকৰ মানে মাকে নাথাকে। কাম কৰা মানুহ বহুত আছে তাহতৰ মাহে কাম কৰা মানুহ কেইটাই মানে ৰাখি। থৈ দিয়ে আৰু। ধৰা হেৰি দিয়ে ম চুপ বা কিবা বনাই থৈয়ে দিয়ে কিমান তাক জাষ্ট টেবুলত দি থৈছে। মই মানে খাব। কিয়নো এদিন যেনেকে খাব দিওঁতে। আগতে দিছিলোৱয়ে খাব দহ মিনিট তাক মই খাবই দিওঁ কি কৰিছে। বু ওপৰতে সেই বুক পঢ়িব তাৰ মানে এটা হেবিট সেইটো হেবিট। ভাল কৰিছে বাৰু অভ্যাসতটো বুকৰ ওপৰত হা সি বুক। পঢ়ি পঢ়ি খায়।
অহ।
মানে সি দুপৰীয়া যেতিয়া। স্কুলৰ পৰা আহে কালিও মই। দুপাৰ স্কুলৰ পৰা অহাৰ পিছত। ত গৈছো সি কিতাপ এখন পঢ়ি আছে আৰু খাই আছে এটা চাইডত। তাৰপিছত মোক কৈছে মেম মই। অ খাই ল খাই উঠি আপোনাৰ ওচৰত গৈ আছো। ঠিক আছে হ'ব তুমি ভালকে খাই আহা। তাৰ পিছত মই চাওঁ যে ভালি কিনে বেলেগ আজিকালিৰ বাচ্ছাই ধৰা মবাইল। চাই কিনে খায় ই মোবাইল নাচাই ই মানে কিতাপ টুইংকলেল হওক কিবা হওক সেনেকুৱা এাই পঢ়ি আছে আৰু সি পঢ়ি পঢ়ি সি হৈছে যে মোৰ আৰু দুটা লাইন আছে মেম মই পঢ়ি লম ঠিক আছে পঢ়ি লোৱা তুমি সেইটো পঢ়ি উঠিয়ে সি উঠি
উম হম হয় দিয়া অ চা হক অলপ হেবিটটো ভাল হৈছে অভ্যয়াহটো অলপ অ কাৰণ মই দেখিছো ঠিকে কৈছা আজিকালিৰ মানে বাচ্ছাই যদি নেখাই মাকে কি কৰে মোবাইলটো লৈ লওঁ মই বহুত দেখিছে একদম পোৱালি পোৱালি বাচ্ছা উ সেই মোবাইলটোক মইতো মানাই কৰি দে মোক বোলে ইমান পোৱালি মোবাইল টো দিছে তাৰমানে কি এই মানে কষ্ট কৰিব নোৱাৰে আৰু মোবলটো দিদিলে বেয়া কথা ন সেইটো উম কিন্তু পাবাৰু চাই চাই সেইটো খাইছে এইটো বেলেগ কথা তেনেকে মোবাইলটো দি দিয়ে ইমান সৰু পোৱালে আমি বাৰ তেতিয়া গমেই পোৱা নাছিলো মবাইল
আহ
হয় দিয়া মই মেট্ৰিক পাছ কৰা িছ মবাইল পাইছো উ হয় দিয়া আৰু অ মই মানে নিজৰ পইচা দি লৈছো নিদিয়ে
নিদিয়ে আৰু মই জাতীয় বিদ বিদ্যয়ালয়ত আছিলো ন তাৰ পাছত মোৰ দেৰি কৰিছে
অ
স্কুলৰ পৰা মানে উম পুৰা কৈ দিছিল আৰু যে নাই নিদিবই একদম মোবাইল
অ নিদিয়ে তেনেহলে ভাল সেনেকে কৈ দিলে কিন্তু আজিকালি মই দেখিছোঁ ইমান পোৱালি পোৱালিব বিলাক ক্লাছ ওৱান দি দিয়ে আৰু সৰু একদম সৰু কেঁচুৱা এটাও দেখ খোৱাই থাকে হয় নে নহয়
আহ
সেইটো কথা অ তোমালোকৰ স্কুলতে কৰে জাতীয় বিদ্যালয়খন ভাল নি দিয়া মই জানো
অ অ অসম জাতীয় বিদ্যালয়
বহুত ভাল হয় মই জানো মোৰ এজনী ভন্টিও তাতে পঢ়িছিলে এতিয়া তাই হেৰি কৰিলে বাৰু মানে হেৰি কৰি উঠিলে এতিয়া তাই ইংলিছৰ টিচাৰ হয় সেইখন স্কু- মানে হেৰি হয় তাই তাতে হেৰি কৰিছিলে টিচাৰ আছিলে
অ অ
কিন্তু তাতে হেৰি হয় মানে তাতে শিক্ষাটো বহুত ভাল হয় চবে নাপায় এ সেইটো কথা তাৰপিছত তাৰ বেলেগ এখন হেৰিত গ'ল পইচা অলপ বেছি দিছে কাৰণ ডি পি এছত স্কুল টেহী পাব্লিক স্কুল সেই তেনেকো তেনেকে আৰু অ এইটো বহুত ভাল হয় হেৰিদ মইয়ো তাতে দিছিলো কিন্তু মই নাপালো মোৰ বিএড নাই যে সেইকাৰনে তাতে থাকিলে মানে বি এড লাগে তাৰ মানে মোৰ এনে এনে বাৰু মোৰ আছে নাম চাম চব আছে কিন্তু তাতে মানে তাতে মানে বি এড লাগে তাতে থাকি তাতে হেৰি কৰিলে
উম বিএড লাগে
উম মানে টিচাৰৰ ক্ষেত্ৰত আজিকালি বি এড লাগে
অ লাগে আজিকালি আৰু বি এড কৰিবলৈ বহুত পইচা লগা হৈছে আজিকালি
দিয়া কি ক'বা আৰু মোক মই আগত দি মই তাৰমানে আগতে পইচাৰ কাৰণে নপঢ়িলোঁ এতিয়া আৰু মোৰ পঢ়াৰ ধান্দা নাই আৰু এতিয়াও মই পঢ়িব ইচ্ছা নাযায় মানে একবাৰ কিতাপটো সামৰিলে আৰু ইচ্ছ-
তুমি কেতিয়া অ নাই নাযায় কেতিয়া আহা এম এ পাছ কৰা
মইতো তোমাৰ হল পাঁচ বছৰ মান হ'ল কিন্তু তাৰমানে সেই বুলি নহয় মানে টাচ নাথাকিলে ইচ্ছা নাযায় মানে একবাৰ পঢ়ি থাকোতে পঢ়ি থাকোতে মন যায়। কিন্তু মানে তুমি এৰি দিয়াৰ পিছত মন নাযায়। যাই এতিয়া মোৰ খুৰী মোৰ খুৰী তোমাৰ ফিফটি ইয়াৰ্চত তোমাৰ বি এড কৰিছে কিন্তু সেইটো বেলেগ হয় তাৰমানে তোমাৰ ওপৰত যেতিয়া আশা এটা থাকে এইটো বেলেগ তাৰেু কৰিছে কি কৰি গমেন্ট স্কুলতে ছাৰ যদি বি এডটো পাছ কৰে তেখেত মানে হেৰি হ'ব সেইটো বেলেগ বস্তু